শুনিছনে?
উমঁ' শুনিছো-শুনিছো। কি কৰি শুনি আছো, শুনি আছো। এ' শুই আছো।
মইও এনেই।
কোমল চকীখনতে এনেকে, ভাত-পানী খালো-খালো। মই বোলো এই কোমল চকীখনতে এনেকে- পাক মাৰি সোমাই আছোঁ।
অ', -সোমাব লাগে ভাল।
তই কি কৰি আছ?
মই এনেই, শুই আছিলো এপাক উঠিছো এনেই। মন গৈছে অকণমান উঠিবলৈ। বৰকে শুই থকা বেয়া, অলপ উঠি বহিছো।
উমঁ, লাগিলে অকণ ধৰি ল' সেইকণতে ৰুমৰ ভিতৰতে।
পাৰি বেয়া নহয়।
উমঁ-উমঁ, নাচি ল'ব পাৰিলে এপাক।
তাকে, ইমান দিনে এইটো বুদ্ধি মোক দিয়া নাই কাৰণে'হে মই এনেকে ৰখি আছো গম পাইছে নাই। বহুতো আগবাঢ়ি গ'ল এনেকে মানে।
উমঁ, ৰাতিপুৱা হ'লে হেৰি কৰিবি এইটো- উমঁ, ৰাতিপুৱা-ৰাতিপুৱা কৰে যে মানুহে যে- শুইজ্যমত।
অ', আজি মানে মোৰ লগত মিঠাতেল নাছিলে।
উম মিঠাতেল নাই নি।
নাছিলে তাৰপিছত মই মানে মই আজি আকৌ মাংস খাবলৈ মন গ'ল। মায়ে ক'লে এ বাহিৰতে খায় আহগে যা ৰুমত মিঠাতেল নাই। কিবা নাই কিনি মেলি খাই থকাতকে।
উম।
মই বোলো নহয় মই মিঠাতেলটো কিনি আনিলোৱে। মায়ে কৈছে। কি কৰিবি মিঠাতেল কাইলৈ ঘৰলে আহিবিয়ে মিঠাতেলৰ কি কাম তোৰ আকৌ এনে। কিনিবলৈ পইচা কি গছত লাগিছে নি। মোক খং উঠিলে মই কৈছো হ'ব দে কালিলৈ ৰাতিপুৱা শুই উঠি এগিলাছ খাই দিম। মিঠাতে এগিলাচ এনেই পেলানি নাযায়।
অ' খাই দিবি এগিলাছ এগিলাছ খাই দিবি কিনো হয় চাবিচোন। ডিঙি নলিটো অলপ পিছল হ'ব পাৰে এনেকে।
গান চানো গাব পাৰিব বাৰু।
উম।
তাকেহে, এই। বেলি ওলোৱাৰ আগত এবাৰ আৰু বেলি ডুবোৱাৰ পিছত এবাৰ খাম বুলি আহিছোঁ।
উম খাব লাগে অ'।
তাতে জল চাহতে লৈ আছে।
হাউম।
লগতে মিলাই দিলে বেয়া হবনি?
কি?
জলকীয়া আচাৰৰ তেলো আছে বোলো মিলাই দিলে বেয়া হ'ব নি লগতে। জলকীয়া আচাৰ যে, জলকীয়া আচাৰ যে।
অ' অ' অ' সেইটো মিলাই লৈ খাই দিব পাৰ এইটো বেয়া নহয়।
সেইটো ভাল ন।
অলপ মিঠা অলপ অলপ মিঠা মিঠা লাগিব।
তাকে। তাকে ভাবিছোঁ তাকে কি কৰোঁ এতিয়া?
উম খাবা খাবা ভাবিব নালাগে বেছিকে?
এনেকে ভাল বুদ্ধি দিয়া মানুহ বহুত কম গম পাইছন নাই আজিৰ যুগত।
উম সেইটোয়ে আমি ভাল কথা কলে মানে। কথাবিলাক ভাবি বেছিকে চিন্তা কৰিব নালাগে তুমি কয়ে দিবা লগত লগত।
তাকে মই এতিয়া চিন্তা কৰি এইটো কাম ৰখি ৰখি বেয়া হৈ গৈছো নেকি! খাই দিব লাগিছে নি ইমান সময়ে একাপ মান।
খাই আহিবলৈ
খাই দি এহোপ মানকি হয় নো চাওঁ।
খাই দে খাই দে খাই দে উম।
আমাৰে হেৰিয়েৰে কয় যে তাৰ পিছত খেলখন চাওঁ পাবি হে মজা।
এ মজা তাৰ পিছত খেলখন ঐ চাবি ঐ মজা। উম, মিলিব।
তাৰপিছত খেলখন যাই পাবিও মজানে?
উম', তাকে এতিয়া আমাৰ কথা এটা গম পাও নাই।
উম, কি হ'ল?
এই আমাৰ যে পিছফালৰ যে পাৰটো যে
অ', সেইটো কাহিনীটো কোৱা আকৌ?
সেই পাৰটোৰ কেচটো হ'ল, আমাক ঘৰত আগতে তুলি লোৱা লৰা এজন আছিলে মনত কৰা।
নাই নাই মোৰ
তুলি লৈছিলে এজন মানুহ ল'ৰা এটা। এজন এতিয়া গুৱাহাটীত থাকে। সেই এজনক মানে আগত তে এইজন মানে তেতিয়া আমাৰ বয়সৰ মানে আছিলে, তেতিয়া তাক মানে উম, এ ৰাতি ৰাতি এঘাৰটা বাৰটাত বাৰটা মান বজাত মানে তাক মানে তাত ধৰি লৈ বান্ধি লৈ পেলাই থৈ দিছে, উলোমাই লৈ পেলাই। গ'ম পাইছ। শুনিছ নাই? শুনিছনে? শুনিছ নাই বোলো? শুনিছনে? বোলো শুনিছানে নাই?